হেল্ল' দাদা আপুনি ক'ত আছে?
মই এয়া কামত আছোঁ কোৱাচোন। অ', এয়া কাম এটা কৰি আছিলোঁ।
অ', আচ্ছা আচ্ছা হেৰি অলপ মানে কি বুলি কি ক'ম এতিয়া আপোনাৰ আপোনাৰ বিশেষ কাৰণ এটা ফোন কৰিবলগীয়া হ'ল।
কওকচোন।
মানে মই মাজতে শুনিছিলো আপোনালোকৰ ঘৰত বোলে কিবা এনেকুৱা কাঠৰ ব্যৱসায় আছিল কাঠ-কাঠ-কাঠৰ কিবা কিবি কাম কৰে বোলে।
অ কাঠৰ ব্যৱসায় কৰো বাৰু
মোক মানে এনে কাঠ লাগিছিল মানে এ ঘৰৰ কাৰণে অ মই এনেকুৱাৱে কিবা মানে ঘৰ চৰ বনাই আছিলো কাঠ লাগিছিল মানে
অ লৈ যাব ঘৰৰ পৰা আহি পেলাই
মানে আপোনাক এতিয়া কাঠৰ আপোনা-আপোনা মোক কণ্টেক্ট নম্বৰটো লাগিব ন এইটো আপোনাৰ কণ্টেক নম্বৰ ন?
এইটোৱে মোৰ এইটোৱে আৰু কি বুলি কয় এতিয়া এতিয়া মই অফিচৰ কামত আছো এতিয়া ঘৰত মানুহ পাবা বাৰু
অ এনেই ঘৰত মানুহ আছে নহয় ন?
আছে আছে আছে।
আপোনাৰ এতিয়া কাঠৰ ওপৰত ৰেতটো কিমানকে ধৰি আছে আপুনি?
এতিয়া ৰেটতো মানে মই আপুনি এটা কাম কৰিব মই যেতিয়া ঘৰত থাকিম তেতিয়া আপ আপুনি আহি যাব ৰেটতো মই আপোনাক মানে মুখে মুখে কৈ দিব পাৰিম এতিয়া ফোনত কৰিলে গম পাব নোৱাৰিম নহয় এতিয়া উম
আপোনাৰতো এনে আপুনি এশ ভিতৰত ধৰিছে চাগৈ ন?
অ এশৰ ভিতৰত এশ দুশ এনেকে ভিতৰত ধৰিছো আৰু
আচ্ছা আচ্ছা। মই কেতিয়া যাম কওকচোন আপোনাক কেতিয়া মানে যাব লাগিব?
আপুনি কালি কাইলে দহটা এঘাৰটামানত আহি যাব ৰাতিপুৱা কাইলে মই অফিচ মানে দেৰিকে আছে ৰাতিপুৱা অ মই মানে কাইলে অফিচ দেৰি-দেৰিকে যাম ন?
হয় হয়। আচ্ছা আচ্ছা। দহটা এঘাৰটামানত ন?
অ অ দহটা এঘাৰটামানত আহি যাব।
মই আপোনাক যোৱা আগত মই ফোন এটা কৰি লম নিকি নহয়বা আপোনাক নাপাবও পাৰোঁ আকৌ ল'গ। আপোনাক যোৱা আগত ফোন এটা কৰি লম। অ আপোনাৰ এইটো নম্বৰত আকৌ হোৱাটছআপ আছে নে এইটো নম্বৰত ফোনো যায়?
অ আছে চব আছে হোৱাটছাপো আছে ফোনো যাব।
চাব মানে মাজতে আপোনাৰ বেলেগ এটা নম্বৰ পাইছিলো
অ সেইটো নম্বৰ নাই এতিয়া চিম সেই ওৰাই দিলো এতিয়া এইটো নম্বৰে খুলিছো।
অ আচ্ছা আচ্ছা আপুনি এতিয়া এইটো নম্বৰত খুলিলে ন?
অ অ।
ঠিকে আছে মানে মই মোৰ মোকে নহয় আৰু কেইটামানক লাগিছিল মানে অলপ অকল মোকেই নহয় অকল আপোনাৰ পৰাই ঠিকাও যদি লৈ থৈ দিও মই মানে মোৰ পৰা ধৰ মোৰো কিবা এটা ওলাব তোমাৰো কিবা এটা ওলাব পইছা। এতিয়া মইও কামতে আছো বৰ্তমান
অহ কোৱা কি কাম কৰি আছা?
এ মই এতিয়া বৰ্তমান হেৰি তোৰ ফেক্টৰীয়াল ফেক্টৰী চুপাৰ ভাইজাৰ কৰি আছো। এ এনে নৰ্মেল কাম এটাত সোমাই আছো আও উপাইটো নাই এতিয়া এনেটো থাকিব নোৱাৰো নহয় এইটো বয়সত।
অ অ অ সেইটোৱে।
সেই কাৰণে কিবা কাম এটাত সোমাই আছো।
অহ।
বাকী কিবাকিবি খোৱা হ'ল নাই?
অ ভাত পানী খালো হোটেলত খালো এই জাষ্ট খাই আহিছো মানে।
অ অ ক'ত ক'ত খালা?
এ হোটেলতে খালোগৈ।
অ', অ', আপোনাৰ ওচৰতে হোটেল আছে ন?
আছে, আছে, হোটেল আছে।
এই আমাৰ ওচৰত আকৌ হোটেল নাই, মানে মোৰ অলপ দিগদাৰ হয়, মই অকণ দুৰলে যাব লাগে খাবলৈ
অ', অ'।
এই দূৰত যাওঁতে বেছি খাই দিয়ে যে সেকাৰণে মানে মোৰ এতিয়া কেণ্টিনত খাবলগীয়া হৈছে।
অ'।
আৰু কেন আৰু কেণ্টিনৰ মানে কেণ্টিনৰ ভাতবিলাক খাবলে ভাল লগা নহয়টো মানে ইমান যু টি লগা নহয় কেণ্টিনৰ ভাত। আৰু নিমখ-চিমখ নহয়, কিবা নাপাওঁ, কিবা-কিবি নাপাওঁ এইবিলাক।
অ', সেয়াতো কম পাবই আৰু ঘৰ ক'ত, ক'তো নহয়।
সেইটোয়ে এতিয়া মোৰ মানে ঘৰটো বনোৱা হৈ গ'ল মানে মই এ টিং লগাম আৰু কেনে মানে কাটটো লাগিছিল।
অ', কাইলৈ আহি পেল লৈ যাব ৰাতিপুৱা টাইমত।
অ', এনেই আপুনি কওঁকচোন আপ কাঠটো লগালে বেছি ভাল হয় নে ভাল হয় নে, নে লোহাৰ লগালে বেছি ভাল হয়? নে পাইপ লগাই বেছি ভাল হয়?
আপুনি এতিয়া প্ৰথমতে কাতটো লগাওঁক, তাৰছত এনেকে মাজত লোহা-লোহাৰ
অ', আচ্ছা, আচ্ছা, মাজৰ কে মাজৰ ন লোহাৰ দি দিলে হ'ল।
অ', মাজত মানে এনেকে চাইডে চাইডে কাটটো দি পেলাই মাজত লোহাৰ দি দিলে হ'ল।
আচ্ছা, এ আপোনাৰ কাঠটো তোৰ এ মোৰতো তেনে ঘৰৰ কাৰণে কাট কাঠটো, কোনটো কাঠ লাগে আপুনি জানেনে এনেই?
এতিয়া, কাঠ এতিয়া লাগিব বাৰু কাঠটো
নাই এনে কো তিনি লাগিব চাগে ন।
তিনি কেবি, চাৰি কেবিটো লাগিব চাগে।
আচ্ছা, আচ্ছা, আচ্ছা আপ আপোন আপোনাৰ কিমান আছে এনে কাঠ?
আছে, আছে কাঠ আছে, আপোনাক যিমান লাগে।
মানে মোৰ দুটা ঘৰৰ কাৰনেতো এতিয়া মোক লাগিবই।
অ', অ'।
বাকী আৰু লগৰ দুটাক লাগিব, খেন্দ্ৰতটো দুটা দুটা ঘৰ কাৰণে চাৰিটা ঘৰ। মানে মোক এতিয়া আপোনাৰ টোটেল আপোনাৰ পৰা মোক ছটা ঘৰৰ কাৰনে
অ', হ'ব, হ'ব। ছটা ঘৰ কি দছটা ঘৰো হৈ যাব।
অ', মানে গাতটো আপোনাৰ মই কাইলে কাইলে গৈ কি লৈ আহিম ন কি, কি কয়?
তাতে লৈ যাব পাৰিব।
আচ্ছা, আচ্ছা, কাইলে গৈ লৈ আহিম ন? এনে আপোনাৰ কিবা গাড়ী-চাড়ী আছে নেকি, আনি দিব মানে সুবিধা নে আপুনি কাঠ-চাঠ লৈ আহিব পৰা?
কাঠ-চাঠ এখন মোৰ বলেৰ' পিকআপ এখন আছে সেইখন কাইলেটো ৰাতিপুৱাই ভাড়া যাব যে এতিয়া সেইখন। এইখন যাব এতিয়া, পাহাৰত যাব।
পাহাৰত
অ', কাঠ চাপ্লাই নহয়, মানে এইখন আলু চব্জি বিলাক। যাব ৰাতিপুৱাই যাব। আকৌ আকৌ পৰহিলে ৰাতি ৰাতিহে আহিব।
অ', মানে আপোনাৰ বিজনেছটো ভালে চ ভালে, ভালে চলি আছে।
অ', মানে দুখন আছে বলেৰো পিকাপ সেই দুখনে যাব মানে।
আচ্ছ আপোনাৰ বিনেছ মানে ধুনীয়া চলিছে এতিয়া?
উম অলপ তোক টাক কে চলি আছে আ।
উ ঠিকে আছে আপুনি কিবা কৰি থাকক চবে কৰি থাকক
আ আ সেইটোৱে।
বাকী আপা কতো কিবা বেলেগ বিজনেছ কৰাৰ মঞ্চন নাই নেকি আপোনাৰ?
নে এইটো বিচুইনেছ অকণ ভাল থা মাৰিম আৰু।
অ ভাবিছিলি হয় হয় ভাবিছো যে ক বেলেগ বিজনেজ এটা কৰম বুলি।
এতিয়া ভবা নাই বাৰু।
অহ। অ মানে ভাব মই ভাবিছিলো এনেকৈ অকমান ভাল বুইছনেচ চিনেজ কৰ যত পইচাটো বেছি ইনভেষ্ট কৰিম লাগিলে কেছ নাই কিন্তুইচাটো মানে ভাল আহিলেই হ'ল আৰু।
উম সেইটোৱে সেইটোৱে পইছাটো ভাল আহিলে।
এনে আপুনি কেতিয়া বিজনেছটো ষ্টাৰ্ট কৰে মোক এবাৰ জনাবচোন, খালি মান পাটনাৰশ্বিপত কৰিম বুলি ভাবিছিলোঁ ন।
অ জনাম দিয়ক জনাম দিয়ক।
অঁ আপুনি মানে খালী ফিক্সটো ক'ব দুটাই একেলগ কৰিম।
অ অ ঠিক আছে।
এটা কাম কৰো যেনিবা আপুনি আপুনি মই এখন পইচা ইনভেষ্ট কৰো কৰি কৰি এটা বাচ দুশমান লৈ লওঁ নেকি?
অ এতিয়া অকমান কেইদিনমান দেৰি হ'লো হব লোৱা।
অ একো নাই কেইদামান দেৰি হওক কেইদামান দেৰি হওক বোলে বাছ দুখন লৈ লওঁ, লৈ পেলাই কি কিমান কিমান? হ'ব কেছবাই মানে বাইকখন লৈ তাৰ মানে তোৰ এ বাছ দুোখন লৈ ধুনীয়াকৈ ত হেৰি দিম ধ দি দিয়াৰ পিছত আমি ধৰ এয়া আমি ধৰ তেতিয়া বেলেগ বিইছনেছত লাগি থাকিব পাৰি, বাছ দুখনো পইচা নাথাকে আমাৰ বেলেগ বিজ টো পইচা নাথাকিলে।
অ অ হ'ব একো নাই।
অহ আপোনাৰ যদি একো পাব তেতিয়াহ'লে মই এসপ্তৰ দুশৰত ৰখি দিওঁ আৰু।
অ ৰখি থ ৰখি থ, মোৰ এতিয়া
অঁ অঁ আপুনি মানে এডভাঞ্চটো কিমান দিব পাৰিব মোক এতিয়া। এইটো কওকচোন এডভান্টো বাচ কিমান দিব পাৰিব।
এই এডভাঞ্চটো লব লোৱাৰ দিনাই পাম এতিয়া।
নহয় প্ৰথম মিনিমাম এডভাস আপুনি মোক দহ মান দিবই লাগিব। মানে এইটো এতিয়াতো আপুনি আমি দুটাই মিল ধৰ ত্ৰিশ মানত দিম বুলি ভাবিছো।
হা হা।
ত্ৰিশ বা চল্লিশ মন্টা দি দিম তেতিয়া ধৰ এখন লৈ আহিম, আহি আকৌ এইখন বা লাগি থাকোঁ লাগি থাকোঁ আৰু এখন লৈ ল'ম তেতিয়া।
হৈ যাব বাৰু তেনচন নাই তেতিয়া।
টো বাকী আপুনি কি হ'ব এতিয়া বাছখন ল'লে বেছি ভাল হ'ব এনে সৰু সুৰা গাড়ী মালতা বেছি ভাল হ'ব।
উম প্ৰথমতে বাছখন লৈ লওঁ তাৰপিছত সৰু সুৰা কিবা কিবি এনেকে লৈ থাকিম।
হয় প্ৰথম বা বাছখনলৈ আমাৰ এটাই সুবিধা হ'ব কাৰণ সেইখন আমাৰ অ ট্ৰেন্সপৰ্টত যাব না সেইখন তাপা মানে আমাৰ বহুত সুবিধা হব।
অ সেইটোৱে প্ৰথমতে বাছ দুখন লৈ লওঁ তাৰপিছত আকৌ তাৰপিছত। পিছতকে এনেকে ডাম্পাৰ চাম্পাৰ জি চিপি লম আও লাষ্টত গৈ পেলাই ভালকে চলিলে বিজনেচটো হয়
একো নাই বাৰু প্ৰথম বাছখন লৈ লও লৈ মেলি তাৰপিছত আৰু বাছ দুখনৰ পৰা চলি লোৱাৰ পিছত ধুনীয়াকে। ত' আৰু তিনি চাৰি সপ্তাহ ৰখো তাৰপিছত ধুনীয়াকৈ হেৰি লম এ বলেৰো দুখন লৈ ল'ম।
অ হ'ব একো নাই।
বাকী আপুনি ঘৰলে আজি কিমান টাইমত আহিব।
মই যোৱা দেৰি হব মোৰ সন্ধিয়া মান হ'ব। পাঁ চাৰে পাঁচটা পাঁচটান বাজিব।
অ অ আপোনাক লগ ধৰিব পাৰিম নেকি আজি এনেই
আপুনি ঘৰলে সাতটামানত আহিব মই তেতিয়া ঘৰত পাম পাব তেতিয়া মোক
অহ মানে ফিক্স পামতো সাতটামানত আপোনাক
অহ সাতটা সাতটাত পুৰা ফিক্স
মানে মই আকৌ ঘূৰি আহিব মন নাই আৰু মানে আজিয়ে কথা চথা পাতি থওঁ কথা পাতিম বুলি ভাবিছিলোঁ
সাতটা বজাত পাব সাতটা বজাত মই মানে চাই পাঁচটাৰ তাৰ পৰা ওলাম আৰু কিবা কিবি খাম মানে ৰেষ্ট কৰি থাকো আপুনি সাতটামানত আহি যাব
আচ্ছা আচ্ছা এনে আপোনাৰ ঘৰ কোনটো কোন ফালে আছিল পাহৰি গলো মই বহুত দিনৰ আগতে গৈছিলো যে
অহ এইয়া চাৰিমুখিয়াটোৰ অকণ আগত গৈ পেলাই ৰাইট চাইডে গৈ আৰু এটা এনেকে বাওঁ চাইডে গৈ পলাই তাতে মু মুখতে ঘৰখন এ গীল আছে
সেইকাৰণে সেইকাৰণে আপোনাৰ আপোনাৰ সেইকাৰণে সুধাম আপোনাক সুধিলে হ'ব ন অ অ আচ্ছা আপোনাৰ ভাড়া ঘৰ আছে নেকি
অহ ভাড়াঘৰ আছে আছে আছে মানে তিনটা চাৰিটা মান ভাড়াঘৰ আছে দুটা ৰুম লাগিব ন
মোক দুটা ৰুম লাগিছিল মানে মই কিয় জানা মানে মোৰ মানে যোন দুটা মানুহ ৰাখিম সেই মানুহ দুটা মানে মই ৰুমতো থাকিব দিম আপোনাৰ ভাড়া ঘৰত
অ কিমান দিনৰ কাৰণে
মোকতো এইটো এতিয়া মানুহ দুটা আমাৰ গাড়ী চালাব না সিহঁতে বহুত দিন থাকিব তাত
অ ভাড়া এতিয়া ছহেজাৰমানকে ষ্টাৰ্টিং এতিয়া
ছয় হেজাৰ পৰা ষ্টাটিং হব ন আপোনাক এটা দুটামানুহ পাঁচ পাঁচ কে দি দিওঁ
অ চাৰে পাঁচ কে মিলাই দিব আৰু কিবা এটা
অ পাঁচকে মিলাই দিম দিয়ক এইটো এ এমাহ দুমাহৰ কাৰণে নহয় ন বহুত দিনৰ কাৰণে লাগেতো পাঁচ মানকে লৈ লওক
অ ঠিক আছে গম পাইছে
বাকী খোৱা বোৱাটো তাতে চব আছে নে নে এক্সট্ৰা কিনি কিনি খাব লাগিব সদায়
খোৱা বোৱা তাতে তাতে ৰুমতে আছে
আচ্ছা আচ্ছা লে লেটিন লেটিন বাথৰুম
তাতে আছে তাতে আছে তাতে আছে নিজে বনাব লাগিব নিজে বনাই খাই মেলি থাকিব পৰা যাব ৰুম কেইটা ভাল ৰুম ৰু ৰুমটো এইটো আপুনি চাই যাব পাৰিব
অ বা আপুনি মোক আজি সন্ধিয়া দেখাবচোন ৰুমটো মই চাই আহিম মানে মানে কিবা লৰা দুটাৰ মানে মোক কাইলে অহা কথা আছে কাইলে আহে মানে আমাৰ ঘৰত ৰাখিব নোৱাৰিম মানে ভাবিছো মই কাইলে আপোনাৰ ৰুমটো ভাড়া লৈ লওঁ নেকি
অহ কাইলে লৈ ল'বি একো নাই আজি আজি চাই লবা' আমাৰ ঘৰলে আহিব নহয় সাতটা মানত তেতিয়া আপুনি ৰুম কেইটা চাই লব পাৰিব
এনেই আপোনাৰ ঘৰ পৰা কিমান দূৰ নো
এই বেছি নহয় দুই কিলোমিটাৰ মান আগত। দুই তিনি কিলোমিটাৰ, অ' দুই তিনি কিলোমিটাৰ আগত আগত।
আচ্ছা হ'ব এ, কাম আপোনাক মই আজি ভা-ভাড়া ঘৰৰ কাৰণে কিবা এডভাঞ্চ দি দিম নেকি?
এডভাঞ্চটো কিবা এটা দি দিব আৰু।
অ'। কিমান লাগবো আপোনাক এডভাঞ্চটো কৰি দুটা ৰুম লাগিব না, কিবা দি থৈ এডভাঞ্চটো আপোনাক কিমান লাগে মোক কওকচোন।
ছহেজাৰ এটা মিলাই দি দিব আৰু।
এডভানঞ্চ ছহেজাৰ ন' মানে তোৰ দুটা টো দুমাহত তোৰ দহ হাজাৰ হয়তো আপোনাক মানে মই ছয় হাজাৰ আৰু ইটো মহৰ চাৰি হাজাৰ দিলে
অ', অ' সেনেকে দি দিলে হ'ল অ'।
ঠিক আছে, মই আপোনাক সন্ধিয়া কন্টেক্ট কৰিম বাৰু কি আপোনাৰ এইটো আপুনি কিন্তু ফোন নাযাব দে ক'তো।
বাৰু।
মানে মোক লাভ ইমাৰজেঞ্চি লাগেই মানে ৰুম দুটা।
অ' আপুনি সাতটামানত আহিব মই ৰুম চুম দেখাই দিম, পচন্দ লাগিলে থাকিব আৰু নাই যদি নাই আৰু।
অ' এনে বাৰু কেছ নাই, মই নাথাকোঁ বাৰু, মোৰ ভাড়া লোৱা মানুহ দুটা থাকিব। সিহন্তে বাৰু থাকিবই যেনেকুৱাই নহওক খালি খালি সিহন্তৰ অকমান ৰাতি ঘৰলে আহোতে দেৰি হ'ব আৰু দেই।
অ' হ'ব একো নাই।
মানে মানে মোৰ এতিয়া গাড়ী চলাই আছোঁ যে মোৰ ৰাতি মানে কেতিয়াবা হয় দুটাও বাজে তিনিটাও বাজে। থাকে ন' আপোনাৰ কুকুৰ চুকুৰ কিবা আছে নেকি?
কুকুৰ চুকুৰ এ, দুটা কুকুৰ আছিলে, আছে এতিয়া বাৰু বৰ্তমান।
তাকে এনেই গ'লে কামুৰিব নেকি আকৌ?
নাই নাই।
এটা গ'লে একো একো নকৰেতো?
নাই নাই একো নকৰে একো নকৰে, মানে বাহিৰলে নোলায় বাহিৰলে মানে নিজৰ ৰুম আছে ন' নিজৰ ৰুমটোত মানে বান্ধি থৈছোঁ তাক।
মই ন' মই সুধিলোঁ কাৰণ আপোনালোকৰ আ, মই বহুত দিনৰ আগতে যোৱা ন' আজি যাম যে মোক ফটককে চিনি চিনি নাপাব চাব, ফটককে তাক খেদি আহিলে ভয় লাগে দিয়কচোন।
নাই নাই নাই এনে ৰুমত ৰুমত বান্ধি থৈ দিয়া আছে। উম, উম, উম।
মোকো আপুনি কাম কৰিবচোন ক'ৰবাত যদি কেনে কুকুৰ পায় বা এনে মোক কবচোন ময়ো এটা ল'ম, মানে আপুনি এতিয়া কি কি পুহি আছেনো?
মই আ, এটা দবাৰমেন এটা, এটা ৰেদ এ, ৰহুইলাৰ এটা আছে।
ৰদহুইলাৰ পুহি আছে ন' মোক মানে ৰদহুইলাৰৰ পোৱালি এটা লাগিছিল, আপোনাৰ, আপোনাৰ কুকুৰজনী মাইকী নহয় জানো? মতা ন' এনে ৰদহুইলাৰ পোৱালি এটা কিমান পৰিব?
ৰদহুইলাৰ পোৱালি এটা আপুনি পুহিব হ'লে আপোনাৰ পঁচিছ হাজাৰ ত্ৰিশ হাজাৰ মান লাগিব।
অ' আচ্ছা আচ্ছা মই আপোনাক বাৰু সেইটো পইচা দি দিম আপুনি মোক খালি আনি দিব দেই।
অ' হ'ব আপুনি পইচাটো দি দিব মই আপোনাক আনি দিম।
মানে মোৰ চখ এটা আছিলে বহুত পোহা সেইকাৰণে মানে আপোনাক ক'লো আপুনি পুহি আছে যে।
অ' মোৰ এতিয়া দুটা আছে বাৰু এটা ৰদহুইলাৰ, এটা দবাৰমেন এটা আছে।
অ' আপুনি সেইটো বিক্ৰী নকৰে।
নাই নাই সেইকেইটা বিক্রী ন' সেই দুটাই মত